হেল্ল', অ,
অ', কি কৰি আছা এ,?
হে, এনেই আছো, কিনো কৰিবা চাহ খালো এই। তুমি কি কৰিলা?
হেই ময়ো এনেই আছো ৰবা, এই অলপ মান বিচানতে শুই আছো আৰু,
অহ - অহ ঠিকে আছে দিয়া ভালে। কিমান গৰম দিছে ন', আজিৰ দিনত।
এই তাকে হা, দিনত আজি অলপ গৰম মানে খে -ঘে গৰম যিটো কয়, সেইটো গৰম অলপ বেছিকে দিছে দিয়া, মানে ইমান ৰ'দ নাছিল আৰু কিন্তু যিটো গৰমৰ পৰিমান সেই গৰমৰ পৰিমানটো কিন্তু কমা নাই কিন্তু, সেই এক একেই হৈ আছে।
এ, হয় দিয়া মানে কি ক'বা আৰু গৰমটো কেতিয়াবা বহুত দিয়ে কেতিয়াবা এই আমাৰ ইয়াতেতো ৰাতিপুৱা ইমান ঠাণ্ডা বতৰ বৰষুণত দিলে মই ভাবিছোঁ বতৰটো ঠাণ্ডা যাব তাৰপিছত বাপ, দুপৰীয়া যিটো ৰ'দ, থা, নোৱাৰা- নোৱাৰা অৱস্থা আৰু ক'ব গ'লে, ইমান অশান্তি লাগি যায়, ইমান গৰম। সেইকাৰণে মই ঠাণ্ডাৰ দিনে ভাল পাওঁ, ইমান গৰম সহ্য নহয়,
এ, তাকে দিয়া মইও সেই ঠাণ্ডাৰ দিনতে ভাল পাওঁ কা ফাটা- চিৰা কিবা এটা উৰি কিনে ঘূৰি থাকা আৰু বা উৰি কিনে পিন্ধি কিনে বহি থাকা ইমান টেনচন নাই গৰমৰো কাপোৰৰ -কাপোৰৰ মানে, হি কিনে ফুৰি থাকিলে হ'ল আৰু আৰু তোমাৰ ঠাণ্ডা দিনত তুমি কাপোৰৰ যিটো ফেশ্বন সেই ফেশ্বনতটোও ধৰিব পাৰিবা। মানে তোমাৰ কিছুমানত থাকে ন, মানে বহুত কাপোৰ পিন্ধা ফেশ্বন বা তোমাৰ এই যিবিলাক ডাঠ -ডাঠ কাপোৰ সেইবিলাক পিন্ধা বা থাকে ন, যিবিলাক কোড হক বা, কিছুমান অন্যান্য যিবিলাক কাপোৰ আছে সেইবিলাক পিন্ধা চখ থাকে এটা। ত' সেইটো আৰু ক'ত এই গৰমত পিন্ধিবা এই গৰমতো তোমাৰ এই গেঞ্জি আৰু এটা হাফ -পেণ্ট মাৰি থাকাটোৱে বেষ্ট আৰু মোৰ মতে।
হয়, দিয়া এই গৰমৰ দিনত কাপোৰত দৰকাৰে নাই দিয়া মানে নতুন- চতুন কাপোৰ পিন্ধাৰো দৰকাৰ নাই, কিনাৰো দৰকাৰ নাই, বৰ সু- অসুবিধা আৰু তোমাৰ ঠাণ্ডাৰ দিনত তুমি কোৱাৰ দৰে ফাটা- চিতাই কিবা এটা চলি যায় আৰু কাপোৰ হ'লেই হ'ল আৰু আৰু ৰাত, তোমাৰ ৰাতিটো জানাই আৰু, ঠাণ্ডাৰ দিনত খোৱাৰ মজাই বেলেগ ব্লেংকেট লোৱা, ভাত, ঠাণ্ডা - ঠাণ্ডা বত, তৰ শুই থাকা আৰু ৰাতিপুৱা উঠিব ইচ্ছা নাজাই নহয় ঠাণ্ডা দিনত, সেইটো আৰু বেয়া কথা এটা। কিন্তু বাকী ঠাণ্ডা দিনকেইটা ভালেই দিয়া বৰষুণৰ। সমস্যা নাই, বানপানীৰ সমস্যা, স্যা নাই, এইপিনে তোমাৰ গৰমৰ সমস্যা নাই, হয়নে?
সেই একদম ঠিক কথা কৈছে দিয়া, ঠাণ্ডাৰ দিন কেইটা মানে তোমাৰ এনেকুৱা যে অ, তোমাৰ অ, দিনটো মানে তোমাৰ সোনকালে গুচি যায়, কিন্তু তোমাৰ ৰাতিটো মানে গুচি নাহে আৰু মানে আৰু সেই ৰাতিটোয়ে গুচি নাহিব লাগে ন, কাৰণ সি যেতিয়া তুমি কম্বলৰ তলত সোমাবা, ঠাণ্ডা, ঠাণ্ডা, হয় যেতিয়া তুমি কম্বলৰ তলৰ ভিতৰত সোমাবা, যেতিয়া তোমাৰ গাটো গ- -গৰম লাগিব, তে- তুমি যেতিয়া ৰাতিপুৱা উঠিব নোৱাৰিবা, এই সেই দিনবিলাক মানে, মানে সেই যিটো দিন সেইকেইটা দিন মানে মনত পৰিলে আৰু ঠাণ্ডা দিনলৈ, ঠাণ্ডা দিনকেইটা জল কেনেকৈ জল্দি আহে তাকে ভাবি থাকো আৰু নাহে ন ', ঠাণ্ডাৰ দিনো দুমাহে হয় মানে, জানাই আজিকালি কিমান গৰম বাঢ়িছে। ঠাণ্ডাৰ দিনো সেই নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী সেই তি- তিনিটা মাহে থাকে তাত- তাতে তাতেও চুন তোমাৰ দিনত গৰমেই ৰাতিয়ে অলপ ঠাণ্ডা পৰে আৰু গধু, কি ক'বা ঠাণ্ডাটো বা কিয় কমিছে নাজানো আৰু।
হয়, দিয়া মানে কি কবা মানে যিমান দিন বাঢ়ি যায় ঠাণ্ডা দিনটো কমি- কমি আহি আছে ৰব সেনেকুৱা ন'মানে তোমাৰ এইকেইদিনে চোৱা কিমান গৰম পৰিছে এই- এইটো বছৰৰ আৰম্ভণিতে তোমাৰ যেতিয়া এনেতো, গৰম তোমাৰ এপ্ৰিল মানৰ পৰা ভালকে দিয়ে আৰু এইবাৰতো বাপৰে ফেব্ৰুৱাৰীৰ পৰা এনেকুৱা গৰম থাকিব নোৱাৰা অৱস্থা এটা আৰু তুমি চহৰৰ আমি চহৰত থকা মানুহৰ কাৰনেতো আৰু সমস্যা চাৰিওফালে তোমাৰ গাড়ী ওখ - ওখ, ঘৰ, মানে গৰমৰ বতাহ মানে তুমি এনেকুৱা হয়, গৰমৰ দিনত বতাহো নবলে ন? এতিয়া গাঁৱত থাকিলেতো বাৰু অলপ বা পাহাৰীয়া অঞ্চলত থাকিলে বতাহ- চতাহ পায় যিটো প্ৰাকৃতিক বতাহ সেইটোতো পোৱা যায়েই, ইয়াতে তোমাৰ বতাহ- চতাহ নাই, গৰম -গৰম বতাহ চাৰিও, ইফালে ওলাই গলে ইফালে তুমি গৰমৰ দিনত ওলাই যোৱা ক'বাত ইফালে মানুহৰ ঘাম সিফালে মানুহ, ধ, গাড়ীততো ঘুৰিবও নোৱাৰা মানে যিবিলাক তোমাৰ যিবিলাক থাকে আৰু পাব্লিক বাছ যিবিলাক থাকে, সেইবিলাকতটো ঘুৰিবও নোৱাৰা তুমি ইমান সমস্যা।
হয় দিয়া একেবাৰে ঠিক কথা কইছা আৰু তুমি এই যিতো আমাৰ গৰমৰ দিনৰ সম্যচা দিনক দিনে বাঢ়ি আছে ন ইয়াৰ কাৰণ চাবাচোন তুমি ইয়াৰ কাৰণ এই আমি যি ক গজনিবিলাক কাটি আছো তাৰ কাৰণ হয় আমাৰ যিবিলাক গাড়ী, মটৰ আছে আৰু সেইবিলাক বেছি অত্যাধিক গাড়ী, মটৰ চলোৱা সেইকাৰণে- আৰু তোমাৰ ক'ললে তুমি এই গৰমত যিটো যাত্ৰা কৰা যিটো অসুবিধা সেই যাত্ৰা কৰা ধৰি লোৱা তুমি ক'ৰবাত এই গুৱাহাটীৰে ধৰি লোৱা তুমি গণেশগুৰি যাব খুজিছা ত' গণেশগুৰি যাব খুজিলে তুমিতো বাছত যাব লাগিব ত' বাছত গ'লেতো বাকী বাছত যোৱা কিো সময় ঠিকেই লাগে। কাৰণ আজিকালি চাবাচোন এ চি বাছ দিছে ন ভিতৰখিনি বাৰু ঠিকে লাগে তেইতিয়া তুমি ওলাই আহিবা সেই এচিৰ পৰা ওলাই আহিলে যিটো গৰম লাগে ন সেইটো গৰমৰ কথা নকওঁ দিয়া মই কি গৰম লাগে ভাই
এ কি ক'বা মোতো মানে, মোৰ কলেজ থাকিলে কলেজ যাব মো খলেজ যাবই মন নাযায়, ইমান গৰম তোমাৰ আৰু কলেজৰ কাপোৰবোৰতো জানাই, ইমান গৰম গৰম কাপোৰ সেইবিলাক আকৌ পিন্ধি, যোৱা পিন্ধি, পেলাই তুমি বাছত ইমান ঠেলা হেঁচাত যাব লাগে যাই কিনে তাতে ক্লাছবোৰ কৰা তাতে আৰু কলেজতো জানাই ইমান ইমান মানে ল'ৰা ছোৱালী আহে সদায় সদায় ক্লাছ কৰিব তো সেইবোৰৰ লগত মানে অলপ জানাই ভিৰততো গৰম বেছি হয় নহয় তো স তেওঁলোক স্কুলত ক্লাছ কৰি আকৌ ঘৰলৈ উভতি আহে মানে গাত দিনটোতো যাই যায়ে তোমাৰ দিনটো ইমান কষ্টৰে পাৰ হৈ যায় লগতে গাটোত মানে এনেকুৱা অশান্তি এটা লাগি থাকে চাৰিওফালে গৰম গৰম গৰম মানেই মোৰ বহুতবাৰ এনেকুৱা হৈছে ধৰা মই কলেজৰ পৰা আহোঁ আহি কিনে গাটো ধুই দিওঁ ধোৱাৰ পিছতো অশান্তি নকমে নকমে মানে এনেকুৱা এটা ভিতৰি ভিতৰি গৰম অনুভৱ হয় কবলৈতো কি কবা পিছে তুমি গৰমৰ দিনত কেইবাৰ মান গা ধুৱ আহে এনে কিমান বাৰ গা ধোৱাা হয়।
স সেইটো গম নাপাব দিয়া মানে য বাহিৰৰ পৰা বাহিৰৰ পৰা আহো আৰু মানে ধৰি লা তুমি কলাই যোৱা কলেজৰ পাই কলেজত যোৱা বা কলেজত অহা যোৱা কৰা বা বা বাহিৰৰ পৰা ধৰিোৱা ম ওলাই গিলো ক'বাত ওলাই যা আৰু গোটেই এবাৰ ধৰিলা আহিলো। ঘৰলৈ আহিলো তেতিয়া এবাৰ ধৰি লোৱা মোৰ গধূলি আৰু গৰম লাগিল মানে থাকিব নোৱাৰো আৰু মানে ঘামাই পেলাইছে সেইটো গাটো মানে ধৰি লোৱা আহ মানে ঘামাই দিয়া আঠা আঠা হৈ গৈছে এনেকুৱা আৰু মানে মানে নোৱাৰি আৰু থাকিব তেতিয়া এবাৰ গাটো এ পাতা নাই দিয়া মানে যেতিয়া তেতিয়া ধুই দি দিয়া আৰু গৰম লাগিলে, বাকী এটা কথা কওঁ আৰু পিছে
কোৱোচোন‌ কোৱো
এই তুমি নাভাবানে যিটো আমাৰ আগৰ যিটো লৰালি কালৰ আৰু যিটো গৰম আৰু যিটো এতিয়াৰ গৰম আৰু সেইটো মাজত বহুত পাৰ্থক্য আছে ন।
সেইটো আৰু মানে কি কবা মানে আগতেটো গৰম অনুভৱে নহৈছিলেচোন সৰু থাকোতে, মই ইমান গৰম অনুভৱে কৰা নাছিলো।, এতিয়া যেতিয়া, আগতেটো সেই এই ৰ'দে ৰ'দে ঘূৰি ফুৰিছিল বা খেলিছিলো তেতিয়াও ইমান ভাগৰ লগা নাছিল আজিকালিতো ঘৰত থাকিলে এনেকুৱা এটা গৰম লাগে আৰু তোমাৰ তাৰপিছত ঘৰত গৰমৰ দিনতো জানাই পকা ঘৰ বল বাপৰে বাপ ৰাতি শুব নোৱাৰা ইমান গৰম গৰম চাৰিওফালে তাৰপিছত মইতো বেছিভাগ কি হয় মোৰ ৰাতি টোপনি নাই। গৰমৰ কাৰণে মই বেছিভাগ বাহিৰতে খোজকাঢ়ি থাকোঁ বহি থাকোঁ উপায় নাই নহ'লে পাকাতটো শুব নোৱাৰা ক'ত কি আহি যায় কিবা পোক চোক সোমালে আৰু হাহাকাৰ লাগিব তো সেইকাৰণে তাৰপিছত মই ভাবিলোঁ যে তাই তুমি যিহেতু ক'লা লৰালি কাল, লৰালি কালত আমি মানে ফূুৰ্তি কৰি থকা ল'ৰা ছোৱালী আছিল ন। আজিকালি হে ল'ৰা ছোৱালী বিলাকে মানে ঘৰত সোমাই থাকে, আমিতো ঘূৰি ফুৰিছিলো তো ইমান গৰম অনুভৱ নহৈছিল দিয়া এতিয়াতো কবই নোৱাৰাচোন এতিয়া অৱশ্যে উপায়ো নাই ল'ৰা ছোৱালীবিলাকৰ হাতত ইমান ৰ'দতনো ক'ত যাব যিটো গৰম পৰে মাথা ঘূৰাই ঘূৰাই পৰিব বেছি দৌৰি থাকিলে সেনেকুৱা আৰু এটা পৰিস্থিতি সেইকাৰণে মইতো বেছিভাগ ঠাণ্ডা দিনটোৱে ভাল পাওঁ আৰু কেতিয়াবা বৰষুণ দিলে ভাল লাগে সেইব বেছ বে বৰষুণ, দিলেও সমস্যা নহয় চবফালে সমস্যা বেছি ৰ'দ দিলেও সমস্যা বেছি বৰষুণ দিলেও
ঠিকেই হৈছে দে, কিন্তু বেছি ঠাণ্ডা দিলে কিন্তু আমাৰ ভাৰতৰ বা আমাৰ অসমতেই ইমান সমস্যা নহয় আৰু ঠাণ্ডা দিলে সকলো মানুহসকলো সৈয্য কৰি ল'ব পাৰে। কাপোৰৰ পিন্ধি ল'ব কিন্তু তোমাৰ গৰম সৈয্য নকৰে আৰু বাকী এই ঠান্ডা কিন্তু এই খ খোৱা সহযোগ- বস্তুবিলাক আছে সেই খোৱ বস্তু খোৱা বস্তুবিলাক খাই কিনে কিন্তুা এটা মজা নালাগে ন সিটো কিন্তু গৰম দিননৰ যিবিলাক খোৱা বস্তু আছে সেই খোৱ বস্তুবিলাক খাই কিনে বেলেগেই মজা লাগে এটা মানে ধৰি লোৱাক তোমাৰ গৰম দিনত ঠাণ্ডা হওক তোমাৰ আইচক্ৰীম হওক বা অন্যান্য যিবিলাক ফল- মূল আছে। তৰমুজ, আম, এইটো গৰম বতৰতে হয় ন ত এই এইটো কাৰণে মোৰ খালি গৰম বতৰটো আৰু ভাল লাগে বাকীো মোৰ ঠাণ্ডা বতৰে একদম বেষ্ট আৰু মোৰ ম ঠাণ্ডা বতৰে থৈ থাকিব লাগে আৰু ছমাহ আঠমাহ মান ঠাণ্ডা বতৰ তিনিমাহ মান গৰম আৰু সনেকা হ'ব লাগে ঠাণ্ডা থাকি আৰু ভাল লাগে আৰু শুই হওক তুমাৰ ফুৰি হওঁক তুমি যেতিয়া ঠাণ্ডাত ঠাণ্ডা ধৰিলে ঠাণ্ডা দিন আৰু তুমি দুপৰীয়া ফুৰিব ওলাইছা ঠাণ্ডা হয় তুমি ভালজৰ কাপোৰ পিন্ধি যাব পাৰিবা জোতা পিন্ধি যাব পাৰিবা তুমি দেখাও মানে ভাল কাপোৰ এজ পিন্ধি যাব পাৰিবা আৰু ক'বলৈ গ'লে কিন্তু যেতিয়া তুমি গৰমৰ দিন দেখা পাইছ যোগৈ গৰমৰ দিনত ক'তনো জোতা পিন্ধি যাবা চেণ্ডেল পিন্ধি যাবলৈ দেখোন সেই লাগে অলপ মানে তোমাৰ এই যিটো ক্ৰক্স বুলি কই ন সেই চেণ্ডেল পিন্ধি যাবলৈ দিওঁন গৰম লাগে সেয়েদয়া গৰম দিনৰ আৰু কিছুমানে কয় ন মই গৰম দিন ভাল পাওঁ সেনেকুৱা মানুহক মই কি বুলি কাম এতিয়া কোৱাচোন তুমি কোৱাচোন-
ভাল পাই পাই আৰু সেইটো আৰু নিজৰ নিজৰ কথা এইটোনো কি ক'বা বাকী ঠাণ্ডা দিনৰত মজাৰ বস্তু এটাই এইটো হ'ল তোমাৰ জুই পোৱাই থাকা বঢ়ীয়াকে খৰি চৰি জ্বলাই যি আছে সেইবিলাক জ্বলোৱা জুই, পোৱাই থাকা সেইটোৱে মানে মজা আৰু- ক'বলৈ গলে ঠাণ্ডাৰ দিনত আমিতো সেয়ে কৰো গোটেই মানে পৰিয়ালত মা দেউতা দাদা চবে মিলো গধূলি জুই পোৱা। তাতে গ চাহ খাই দিওঁ গৰম গৰম লগতে সেনেকুৱা আৰু বাকী বিশেষ একো নকওঁ দিয়া আৰু গৰম ঠাণ্ডা সকলোৰে নিজৰ মতামত কিমাননো কথা ক'বা এইপৰত নে কি কোৱা
অহ কিমান ক'ব নো কথাাই শেষ নহয়। দিয়া আজি হ'ব দিয়া নহ'লে তে অঁ দিয়া।